শুনা পাইছে
হয়, শুনিছেনে হয় হয় শুনি আছোঁ
হয়, বাকী কি কৰি আছে
মই আছোৱে এনে অকণমান বহি আছিলো আপুনি কি কৰিছে
মই এইনে অলপ কাম কুমবান কৰি মেলি এতিয়া ভৰি হাত ধৰি প্ৰাৰ্থনা কৰি অলপ বহি আছোঁ তাকে বাকী খবৰ ভালে নহয় চাগে ন
হয়, হয় ভালেই আপোনাৰ ভালে নহয়
উম, ভাল ভাল বাকী মা দেউতাৰ ভালেই নহয় চাগে
মা, দেউতাও ঠিকে আছে অ',
হয় তাকে বোলো বহুত দিন আপোনাৰ লগত কোনো ধৰণৰ মানে এ এ কথা বতৰা পতা নাছিলো বোলো বহুত দিনৰ মত আজি এ এটা ইম্পৰ্টেন্ট টপিকৰ বলো কথা পো বুলি আপোনাক ফোন কৰিলো
অ', হয় নেকি ভালে কৰিলে বাৰু তাকে কিহৰ পাতিম বুলি ভাবিছে
অ', উ কিহৰ ওপৰত মানে আপোনাৰ আমাৰ মানুহ মানুহ মানে মানুহ মানুহখিনিয়ে সঞ্চয় কৰাটো প্ৰয়োজনীয় নে অপ্ৰয়োজনীয় তাৰ বিষয়ে আপুনি আপুনি বুলি ভাবে
অ', হয় বাৰু ভালে পাইছোঁ টপিকটো মানুহে আচলতে সঞ্চয় কৰিব লাগে
হয়। সেইটোৱে তাকে বোলো মইে আৰম্ভ কৰো আলো আৰু অলপ
হয়, হয় কওকচোন
উম, তাকে এতিয়া সঞ্চয় মানে হ'ল আপোনাৰ কোনো এটা বস্তু আহ জমা কৰি ৰখা আপোনাৰ যেনে টকা পইচা হ'ব পাৰে নতুবা বন্ধু হ'ব পাৰে নতুবা আনন কিবা ধৰণৰ বস্তু হ'ব পাৰে কাৰণ বস্তুসমূহ যেতিয়া আমি জমা কৰি ৰাখো ন তেতিয়া আমি পিছলৈ সেই বস্তুসমূহহে বস্তুসমূহ আমি কামত খটাব পাৰো অ মানে চাবলৈ গ'লে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত কৈছো দেই প্ৰথমতে মানে আপুনি যদি এতিয়াৰ পৰা যদি টকা পইচা যদি আপুনি জমা কৰি যায় দহ টকা বিশ টকা এশ এহেজাৰ টকাকৈ যদি আপুনি জমা কৰি যায় সঞ্চয় কৰি যায় এতিয়া এ আৰু দুই বছৰ পিছত চাগে সেই মানে কিমান পইচা হ'ব আৰু তাৰ ফলত সেই সঞ্চয় কৰি ৰখা পইচা সমূহে আমি এ নি নিৰ্দিষ্ট কিছুমান কাম কৰিব পাৰিম নতুবা কিছুমান যদি আমাৰ সপোন সপোন থাকে সেই সপোনসমূহো আমি মানে পূৰণ কৰিব পাৰিম সেই ক্ষেত্ৰত সেই সঞ্চয় ব্য্ৱস্থাটোৱে আমাক বহু ধৰণৰ সহায় কৰে হা তাকে আহ টকা পইচা আমি তেনেকে বেংকত আমি আজিকালিতো সেয়া বেংকৰ বেংকত আমি টকা পইচা এনেকে জমা কৰি ৰাখিব পাৰো হয়ে নহয় বাৰু
হয়, হয়।
তাৰপিছত আপোনাৰ চাবলৈ গ'লে সঞ্চয় মানে হ'ল। টকা পইচাতে সীমাবদ্ধ থাকিলে নহব, আমি আন আন বস্তুটো সঞ্চয়। কৰিব পাৰিব লাগিব। যেনেদৰে আপোনাৰ এজন ভাল বন্ধু। মানে আজিকালিতো সেই তেনে। ধৰণৰ ভাল বন্ধু পোৱা নাযায়েই, এক প্ৰকাৰে কবলৈ গ'লে। এজন ভাল বন্ধু যেতিয়া পোৱা যায় সেই বন্ধুজনক আপুনি যেনে ধৰণে মানে যেনেক। একে হলেও আপুনি তেওঁক ভাল ব্যৱহাৰ কৰি তেওঁলোকক ভালকৈ থাকি তেওঁক। আ মানে আপোন কৰি ৰাখিব লাগিব, কাৰণ যেতিয়া আ সমাজখনৰ মানে। কিছুমান। পৰিস্থিতিত পৰিবলগীয়া হয় তেতিয়া আন মানুহে তেওঁক সহায় নকৰিলেও মানে সেই বন্ধু। জনে আ সহায় কৰিব পাৰে যাতে সেই তেনেকুৱাকে এজন ভাল বিপদৰ বন্ধুৰ। ৰাখিব লাগে আচলতে।
হয়, হয়।
তাৰ পিছত আপোনাৰ সঞ্চয়ৰ ক্ষেত্ৰত আৰু পইচাৰ ফালে চাবলৈ গলে আৰু কিছুমান আছে। আপোনাৰ যেনে ধৰণৰ আজিকালি কি হয় এ এই ছোৱালী সমূহ। মানে বিয়া দিবৰ কাৰণে। মাক দেউতাকে চাবচোন আপুনি কিছুমান ঘৰৰ ওচৰে পাজৰে। পাজৰে মাক- দেউতাক সকলে কি কৰে মানে প‌ইচা মানে এটকা দুটকাকে হলেও। হলেও মানে জমা কৰি যায়, কাৰন যেতিয়া ছোৱালীজনী ডাঙৰ হৈ আহিব, তেওঁ তাই। ছোৱালী গৰাকীক বিয়া দিব লাগিব আৰু বিয়া দিওঁতেও মানে বহু খিনি টকা খৰচ হৈ যায়। সেই ব্যৱস্থাটোৰ কাৰণেও মানুহে আ কিছু লোকক মানে সঞ্চয় পইচা সঞ্চয়। কৰা দেখা যায়। তাৰ পিছত আকৌ কিছুমান ল'ৰা-ছোৱালীক পঢ়ুৱাবৰ কাৰণেও মাক দেউতাকে এ সঞ্চয় কৰি যায়। তাৰ পিছত আকৌ কিছুমান মানে মই প্ৰথমে কৈ গৈছিলো যে সেই। সপোন পূৰ কৰিবলৈ। সেই সপোন মানে সকলো মানুহেৰে এটা নিজৰ সপোন থাকে সেই সপোনটো মানে। মানে পূৰ কৰিবলৈ কিছু সময় লাগে সেইবাবে তেওঁলোকে। কিছুমান লোকে টকা-পইচা এনেকে সঞ্চয় কৰি জমা কৰি। তেওঁলোকে সেই নিজৰ সপোনটো মানে পূৰ কৰিব পাৰে, আচলতে সেই যি। টো সঞ্চয় ব্যৱস্থাটো। সেই সঞ্চয় ব্যৱস্থাটো মানে এটা অতি গুৰুত্বপূৰ্ণ আৰু বহুত ভাল কথা মানে।
হয়, হয়।
অ' ঠিক অ, তেনে। দৰে মানে সেই সঞ্চয়ৰ পৰা মানে কাৰো একো লোকচান নহয় সঞ্চয়ে। মানুহক মানে ভালেই কৰে সদায় কিন্তু এক প্ৰকাৰে। চাবলৈ গ'লে সকলো বস্তুৱে সঞ্চয় কৰিব নোৱাৰি, যেনে ধৰণৰ আপুনি খোৱা বস্তু হ'ল। খোৱা বস্তুসমূহ কিন্তু সঞ্চয় কৰিব নোৱাৰে, কাৰণ খোৱা বস্তুসমূহ বেয়া হৈ গুচি যায়। অ', ঠিক তেনে। দৰে সেই খোৱা বস্তু সমূহতো সঞ্চয় কৰিব মানে খোৱা বস্তু। কথা কোৱা নাই পেকেটিং যিখিনি বস্তু আছে সেই বস্তুসমূহ বিক্ৰী কৰিবৰ বাবে সঞ্চয় কৰি থয়। সেই সমূহৰ কথা কোৱা নাই, মানে আপোনাৰ যেনে ধৰণে। আম কঠাল হওঁক এই আমাৰ যি প্ৰকৃতিত পোৱা সেই ফল-মূল সমূহ। তাৰ পিছত চব্জি সমূহ সেইবোৰ মানে সঞ্চয় কৰি বহুত দিনলৈ ৰাখিব নোৱাৰে। কাৰণ সেইবোৰ প্ৰকৃতিৰ বস্তু সেইবোৰ বেয়া হৈ গুচি যায়। সেইবাবে সেইবোৰ সময়মতে। তাতে এ যেতিয়া যিটো বস্তু খাব লাগে তেতিয়া সেই বস্তুটো খাব লাগে। তেতিয়া সেইটো সেইবোৰ বস্তু মানে সঞ্চয় কৰি ৰাখিব নোৱাৰে মানে আচলতে বুজিছে।
হয়, হয়।
উ', তাকে হেৰি সঞ্চয়ৰ ওপৰত মই সেইখিনি ক'লো। বাকী এ', আপোনাৰ পৰা অলপ জানিব বিচাৰো সঞ্চয় ব্যৱস্থাটো মানে কেনে কেনে ধৰণৰ আৰু তাৰ। কি উপকাৰ হয় তাৰ বিষয়ে অলপ কওঁকচোন বাৰু আপুনি।
উম', হয় বাৰু আপুনি যিখিনি কৈছে ঠিকেই কৈছে। আৰু আপুনি মুখ্য কথাখিনি ক'লেই আচলতে। এতিয়া মোৰ ফালৰ পৰা মানে মই আপোনাক ক'বলে যাওঁ মানে সঞ্চয় মানে। সঞ্চয় মানে ধৰ আপোনাৰ কেৱল ধন জমা কৰাটোৱে নহয় ইয়াৰ অৰ্থ। আপোনাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা।
হয়। হয়। এইটো সঁচা কথা হয়।
আপুনি ধৰক আপুনি যদি এতিয়া এজন ধৰক ছাত্ৰ তেতিয়া যদি আপুনি ধৰক। টকা পইচা যদি এতিয়াৰ পৰা সঞ্চয় কৰি যায় আগলে যি মানে ধৰক উচ্চ শিক্ষা লোৱাত বা। ধৰক আপোনাৰ কিবা কামত সেইটো পইচাটো মানে। আপোনাৰ কামত আহিব।
হয়। হয়। কামত আহিব হয়।
অ', সেই সেইবিলাকে আচলতে। এ', মানে ধৰক। আৰু যোনসকল ছাত্ৰ-ছাত্ৰী আছে সেইসকলক মই বিশষ বিশেষকৈ মানে কম যে। তেওঁলোকে মানে কৰিবলৈ এতিয়াৰ পৰা শিকিব লাগে।
শিকিব লাগে হয়।
আজিকালি উচ্চ শিক্ষাত ধৰক মানে কিমান খিনি পইচা পাতি খৰচ হয় আপুনি। এতিয়া জানে।
হয় হয়।
তাৰ বাবে কিছুমানৰ হাতততো পইচা পাতি আছে কিন্তু কিছুমানৰ হাতত। সেইখিনি মানে এ যোগান ধৰিব পৰা ইমান তেওঁলোকৰ। ক্ষমতা নাই সেইকাৰণে। তেতিয়াৰ পৰাই তেওঁলোকে সঞ্চয় যদি কৰি যায় পিছলে সেইটো মানে কামত আহিব।
হয় হয়।
অ', সেইবিলাকে মই ধৰক এতিয়া মোৰ নিজৰ ভণ্টিকো মই ধৰক এতিয়া সঞ্চয় কৰিবলৈ। কওঁ।
হয়।
উম', তেনেকে আচলতে সঞ্চয় কৰিব লাগে মানুহে।
হয় হয়।
আৰু এটা কথা কি জানে নাই কিছুমান মানুহে যে কিছুমান মানুহে ধৰক যিমান পায়। মানে সিমানটোৱে খৰচ কৰে আৰু লগাতকৈ কিছুমানে বেছিয়ে খৰচ কৰিবলৈ লয়।
হয়, খৰচ কৰি দিয়া হয়।
উম', আপুনি এতিয়া এটা কথা কম মই মানুহে ধৰক নিজৰ প্ৰয়োজন তাৰ মাজত এটা পাৰ্থক্য ৰাখিব লাগে।
ৰাখিব লাগে হয়।
নিজৰ যোনটো মানে ধৰক প্ৰয়োজন সেই প্ৰয়োজন মতেহে মানুহে আপোনাৰ ধৰ খৰছ
হয়-হয়, এইটো আপুনি একদম সঁচা কথা কৈছে হয়।
অ', হয় সেয়াই মানে যদি তেওঁ মানে ইচ্ছা হ'ল বুলিয়ে যধে-মধে এনে কিছুমান বস্তু দৰকাৰ কিনি বা খৰচ কৰি এনে পইচাবোৰৰ অভাৱত পেলাব নালাগে।
হয়-হয়।
সেই পইচা খিনি ধৰক ভৱিষ্যতৰ কাৰণে মানে ধৰক সাঁচি ৰাখে বা সঞ্চয় কৰি ৰাখে, তেতিয়া সেই পইচা খিনিয়ে আগলৈ গৈ ধৰক আপোনাৰ য আহ হ'ব নালাগে কিন্তু যদি হওক ডাঙৰ বিপদ তেতিয়া সেই মানে কামত আহিব।
কামত আহিব হয়।
অ', হয় আৰু এতিয়া ধনী মে ধনী মানুহৰ বাৰু কোনো সমস্যা নাথাকে কিন্তু এজন দক্ষিণ মান। ধৰক ভৱিষ্যতলৈ গৈ যেনিবা তেওঁৰ মাক-বাপেকেই হওক বা ঘৰৰ পৰিয়ালৰ কোনোবাই যদি মানে ধৰক কোনোবা ডাঙৰ বেমাৰত পৰে তেতিয়া তেওঁ কেনেকৈ তাৰ কোনে চিকিৎসা কৰিব।
হয়।
অ সেই তাৰ কথা যদি আগতীয়াকৈ মানুহে চিন্তা কৰি ধৰ অলপ বুদ্ধিমত্তা হৈ পেলাই। তেওঁ যদি আগতীয়াকৈ ধৰক এইবিলাক সঞ্চয়। কৰি যায় তেতিয়া সেই আগলে গৈ পেলাই মানে তেওঁৰ কামত আহে।
হয়-হয়।
অ' সেইখিনিয়ে আচলতে মানুহে সঞ্চয় কৰিব লাগে কিন্তু সঞ্চয় যিখিনি মানে যিখিনি ইনকাম কৰে সকলো খিনি যে সঞ্চয় কৰিব লাগিব সেইটো। কিন্তু এটা কথা নহয়।
হয়, হয়।
মানে সঞ্চয় কৰিব লাগে যোনখিনি ধৰক প্ৰয়োজনীয় আছে। সেইখিনি খৰচ কৰিহে মানুহে সঞ্চয় কৰিব লাগে।
যাবলৈ।
হয় সেই
হয় অ' হয়-হয় আপোনাৰ ত পৰা সেই কিছুমান নজনা কথা জানিব পাৰিলো ভাল লাগিল বাৰু। উম তাকে। আপুনি যে প্ৰথমে ক'লে যে সেই শিক্ষাৰ কথাটো সেই কথাটো মোৰ বেছি ভাল লাগিল কাৰণ। আজিকালি যি সেই ল'ৰা-ছোৱালী সকল তেওঁলোকেতো মানে যেতিয়া এখন ডাঙৰ কলেজলৈ যাব তাত পঢ়িবৰ কাৰনেটো বহুত ধৰণৰ মানে বহু টকা পইচাৰ মানে প্ৰয়োজন হ'ব। সেই তেতিয়া সিমান খিনি প্ৰয়োজন হোৱা টকা মানে কিছু লোকে মানে। ঘপককৈ দি দিব নোৱাৰিবও পাৰে সেইবাবে তেওঁলোকেও যদি সৰু পৰাই যদি এটকা, দুটকাকৈ যদি জমা কৰি যায় তেতিয়া শিক্ষা লবৰ কাৰণে মানে তেওঁলোকৰ ভাল হ'ব।
হয়-হয়।
অ আৰু সেই আৰু সেই সেইটোতো সেইটোৱেই আৰু কিছু লোকে মানে চৰকাৰী কৰ্মচাৰী নহয়। মানে বেচৰকাৰী ভাবে কিছুমান কাম কৰে। তেওঁলোকৰটো মানে যেতিয়া বুঢ়া হ'ব তেতিয়াতটো তেওঁলোক পেঞ্চন নাথাকিব হয় নহয় বাৰু।
হয়-হয়-হয়।
সেই লোকসকলে যদি তেতিয়াৰ পৰা যদি টকা যদি জমা কৰি যায় তেতিয়া সেই বুঢ়া কালৰ সময়খিনি তেওঁলোকে চিন্তা কৰিব নালাগে যে কেনেকৈ চলিম তেতিয়া সেই জমা কৰি থোৱা পইচাটোয়ে তেওঁলোকে ধুনীয়াকে এই বুঢ়া কালৰ সময় খিনি চলি যাব পাৰে। আচলতে অ' সেইবোৰ বহুত গুৰুত্ব দিবলগীয়া কথা আচলতে সঞ্চয় ব্যৱস্থাটো এটা বহুত প্ৰয়োজনীয় ব্যৱস্থা সেইটো প্ৰতি জন নাগৰিকে মানে অলপ হ'লেও পইচা সঞ্চয় কৰিব লাগে। আৰু আপুনি কলে যে সঞ্চয় ব্যৱস্থাটো এনেকুৱাও নহয় যে যিমান পইচা পাইছে গোটেইটো এ সঞ্চয় কৰি ৰাখিব। সেইটো আপুনি একদম বহুত ভাল কথা কৈছে উম আৰু কিছ লোক মই দেখো দেই আপোনাৰ মানে পইচা তেওঁলোকে মানে পায় কম কিন্তু খৰচ বেছি কৰে।
হয়-হয়।
অ' একদম। উ মানে যধে-মধে পইচা খৰচ কৰি দিয়ে তেওঁলোকে সেইটো কিন্তু বহুত বেয়া কথা। আচলতে আমাৰ মানুহে সঞ্চয় কৰিব লাগে কাৰণ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে আচলতে জীয়াই যে আছো। অ'এই এতিয়া আমি জীয়াই আছো কিন্তু পাচ মূহুৰ্ততে যদি আমাৰ কিবা এটা ডাঙৰ বিপদ হৈ যায় কিবা এটা এক্সিডেন্ট হৈ যায় তেতিয়া আমাৰ কি হ'ব। তেতিয়া যদি আমি সৰুৰ পৰা যদি সঞ্চয় কৰি ৰাখো পইচা সমূহ তেতিয়া আমাৰ ভাল হ'ব যে সেই পইচাটো সঞ্চয় কৰি ৰখা পইচা। আমি ধুনীয়াকে সেই মানে আমি নিজকে ভাল কৰি ৰাখিব পাৰিম সেইবাবে সঞ্চয় ব্যৱস্থা এটা বহুত ভাল ব্যৱস্থা।
হয়-হয়।
তাকে আপোনাৰ লগত সেই বিষয়ে কথা পাতি বহুত ভাল লাগিল। মই আজি কিছুমান মানে মানে নজনা কথা আপোনাৰ পৰা জানিব পাৰিলো সেইবাবে বহুত ভাল লাগিল আজি মোৰ। অ' তাকে পিছলৈও এনেকুৱা ধৰণৰ কিছুমান লাগতি